হেল্ল',
হেল্ল' অ', কি কৰিছ। হেল্ল' শুনা পাইছ নাই।
আছো এনে ত
মই এয়া এই চাহ পানী খালো খাই পেলাই ষ্টেচনৰ ফালে ওলাই আহিছিলো।
নাই
ষ্টেচনৰ ফালে ওলাই আহিছিলো।
অ', তহঁতৰ ঘৰৰ পৰা ভালেই ষ্টেচনে যাবলৈ ওচৰতে ওচৰ
ঘৰৰ পৰা সে তাকে ওচৰতে যে অহা যোৱা কৰিবলৈ মানে খোজ চোজ কঢ়িবলৈ ভাল ৰাস্তাবোৰ ভাল যে ইয়াৰ
উম, তাকেহে
বাকী এতিয়া তোৰ লগৰ বহুতদিন কথা বতৰা হোৱা নাই খবৰ খাতি ঠিকে আছেনে।
ঠিকে আছে। ভাত পানী খালি।
তাকে খালো, খালো ভাত খালো তহলে ভাত খোৱা কৰিলি নে
খালো ইনটাৰশিপ শেষ হ'ল নি।
এ ইন্তাৰনচিপ আৰু কেইদিনমান বাকি আছে গে।
অ', কি স্কুলত চাহ খুৱাবলগীয়া হৈছে নি?
এই স্কুলত মানে কি মানে ছাৰে গলে মই ভাবি ভাবি আছিলো যে ল' ছোৱালী কিতাকক কিবা এটা খাম তাৰপা আকৌিককসকলক কিবা এটা খাম বুলি তাৰাপৰা, সিদিনাখন ছাৰে ক'লে হেডমাষ্টৰে যায় বোলে। গোঞজন হেৰি সোমবাৰে কিবা এটা খুৱাই দিম বুলি।
অ' এ আমাৰ লগৰ খিনিয় খানা খোৱাৰ কথা চ নেকি?
অ' মোক এতিয়ালৈকে কোৱা নাই হ'লেও সিদিনাখন মানে কথাটো পাতিছিলো যে খানা এা এনেকে খাব লাগিছিলে বহুত দিনৰ পৰা গোটেইকেইটা লগত লগ খুৱও নাই,
অ' যা যদি আহিবি ময়ও যাম বুলি ভাবিছো। কাইলে ব যাম্পতি থাক আছো।
অ' কাইলৈ তই ঘৰলে আহিবি নেকি?
কাইলে নহয় সে, দুদিনমান পিছত যাম মানে যোনদিনা খানাটো খা সেইদিনাখনিয়ে যাম।
অ' অ' ঠিকে আছে আহিবি তেতিয়া চাই লওঁ যদিহে মানে হেৰি কৰিব পাৰি মানে খানা এটা খা খাৰ খাও লাগি আছে বহুত দিনৰ পৰা এ খানা পিনা খোৱা নাইতো
তাকে লগৰ খিনি বহুত দিন হল লগ পোৱাও নাই।
এইটো লগৰখিনি বহুত দিন লগ পোৱা নাই সেইকাৰণে খানা এটা খাব লাগিব তই আহিবি খবৰ কৰিবি আৰু
উম।
তাৰপৰা হেৰি তোৰ লগত মই আলোচনা এটা কৰিব লগা আছিল।
অ'
এই মানে আমাৰ এতিয়া বিজ্ঞান প্ৰযুক্তিবিদ্যা কিমান আগবাঢ়ি গৈছে হয় নহয় এতিয়া, বি্ঞান প্ৰযুক্তিবিদ্যাৰ ফলতো আমাৰ বহুত অ' ভাল কামো হৈছে বেয়া কামো হৈছে হয় নাই বাৰু
অ'
সেইবিলাকৰ ওপতে তোৰ লগত মই আলোচনা কৰিম বুলি ভাবি তই কিবা জান যদি কচোন
বিজ্ঞানৰ কাৰণতো বহুত ভালে হৈছে আগৰ দিনতকে, যিহতৰ মানুহখিনিও উন্নতি হৈ যায় চিন্তা চৰ্চা খিনিও
স্পষ্ট কৰা হা নাগি মাতটো ফাটি ফাটি অহা নিচি লাগিছে মানে স্পীকাৰটোত কিবা এটা লাগি থকাগতে লাগিছে পাই
বোলো বিজ্ঞানৰ কাৰণে ভালেই হৈছে মানুহখিনি বতনো হৈছে আপোনাৰ মানে চিন্তাব নাইকিয়া হৈছে মানুহৰ মূৰত।
সেইটোৱে হয় আৰু আজিকালিটো উন্নত প্ৰযুক্তিবিদ্যা যিমানে মানুহৰ মানে শুনিছোঁ, শুনিছোঁ, মগৰজুটো যিমানেই বাঢ়িছে মানে ভাল ভাল কামো হৈ গৈ আছে।
উম, দিয়ে বেয়া কিবা কিবি চিন্তা কৰিলে এতিয়া ধৰি লওঁক বিলাক ইমান নাই আৰু।
অ', সেইটোৱে হয়, হয়।
কোনটো সেও এক প্ৰকাৰে ভালো হৈছে, বেয়াও হৈছে মানুহবিলাকৰ কাৰণে।
সেইটোৱে এতিয়া আজিকালি নতুন নতুন ডাঙৰ ডাঙৰ মেচিন যন্ত্ৰ পাতিওতো আৱিষ্কাৰ হৈছে, নহয় জানো।
উম, তাকে। আৰু ধ' যিবিলাক কাম হেৰি কৰিলে ওলাই যাব ৰিব লাগে এতিয়া ঘৰতে বহি বহিও কৰিব পৰা হৈছে।
সেইটোৱে এতিয়া চাহ, তাকে আগত তে আমি এতিয়া বৰ্তমান সময়তনো বিজ্ঞান ক'ত নাই তই সেইটো কথা ভাব, আমি যেতিয়া খোৱাৰ পৰা উঠ ঠো যেতিয়া চেন্দেলজোৰ পিন্ধো তেতিয়া দেখিবি বিভিন্ন ধৰণৰ চেন্দেল আজিকালি বজাৰত পোৱা যায়, গতিকে বিভিন্ন ধৰণৰ চেন্দেল যে সেই প্লাষ্ট চেন্দেলবোৰ, প্লাষ্টিকনো বনাই কেনেকে প্লাষ্টিক কৰ পৰা আনিলে, সেই গোটেইখিনি আৰম্ভ কৰি নতুন নতুন ডিজাইনৰ চেন্দেলবোৰ যে ওলাইছে, সেই নতুন নতুন ডিজাইনৰ চেন্দেলবোৰ কোনে উলিয়াইছে বিজ্ঞান বলেতোটো আজি উলাইছেগে।
উম, তাকে, তাকে।
কথা খিনি বিজ্ঞানৰ বলতে হৈছে।
বিজ্ঞানৰ এতিয়া চেন্দেলত তেনেকে হেৰিকেও উলিয়াইছে সেইবিলাকৰ কাৰণে ধৰি লোৱা কিছুমানৰ বেমাৰ আজাৰো ভাল আছে তেতিয়া নতুনকে বিচ ওলাই আছে, গোটেই শুই দিলে থেৰাপী টাইপৰ, শুলে তোৰ গাঁৰ বিষ চিষ মানে নাইকিয়া হৈ যায়।
অ হয়তো এতিয়া বিজ্ঞানৰ বলতে বৰ্তমানৰ চিকিৎসা বিজ্ঞান কিমান আগবাঢ়ি গৈছে ত। আনকি নালাগে এইটো চাওঁ আগৰ দিনৰ যিবোৰ মহামাৰী আছিলে সেই মহামাৰীবোৰ এবাৰ হ'লে মানুহৰ। মানে বহুত খিনি মানুহ মৰি যোৱাৰ পিছতহে কিন্তু আমি কেতিয়াবা দৰৱ বিচাৰি পাওঁ বা কেতিয়াবা দৰব বিচাৰি নাপাও কিন্তু এতিয়া সেই ত দুহেজাৰ বিশ চনৰ কৰোণনা ভাইৰাছৰ কথাকে চিন্তা কৰ। আমাৰ বৰ্তমানৰ বিজ্ঞান প্ৰযুক্তিৰ যুগতো তথাপিতো আমাৰ মোটামুটি সেই ভেকচিন উলালে তাৰ মেডিচিন উলালে প্ৰায় ছয়াহ সাত মাহ সময় লাগি গৈছিল কিন্তু যদিহে বিজ্ঞান প্ৰযুক্তি। দৰে ইমান উন্নত মানৰ যন্ত্ৰ পাতি নাথাকিলে হেঁতেন তেতিয়া কিন্তু হয়তো। এবছৰ ডৰ বছৰ পিছতহে কিন্তনু সেই ভেকচিন ওলালেহেঁতেন।
উম সেইটোয়ে এ বেমাৰলে মানুহৰ চিকিৎসা। ক গৈ বুলিয়ে কিমান টান হৈ যায় আজিকালি ধ পক। ভালো হয় হেৰি কৰে আগতে আগৰ দিনত তেনেকে মানুহ মৰিবলগীয়াাগে হয়গে আও।
হয়তো আগৰ দিনত এতিয়া চিকিৎসা পদ্ধতি বুলিবলেতো নাছিলে আগতে আমাৰ অসমৰ। অসমৰ কথা ক'বলৈ গলেতো অসমৰ চিকিৎসা পদ্ধতি বহুত মানে এটা পযয়া লগা অৱস্থা আছিলে কাৰণ সেইখন সময়ত বনঔষধি যিখিনি বস্তু পাওঁ সেই বনৌষধি খিনিহে আমি এ হেৰি কৰিব পাৰো মানে। সেইখিনি খুৱাই পেলাই মানুহৰ বেমাৰতটো ভাল কৰিব পাৰো।
এ এজন আকৌ আমাৰ লখিমপুৰত এজন বন ঔষধি দিয়া মানুহ এজন আছে।
মানে এতিয়া দেখিছো বহুত। মানে তাত বেমাৰতটো ভাল হৈ হৈছে কিছুমান চব দৰ দৰগে যে আম হব সেইটো নহয়।
অ অলপ বহুত মানুহ ভালে হৈছে গম পাইছ নাই?
হয় হয় সেইটো আমি নুই কৰিব নোৱাৰো যে প্ৰাকৃতি মানে আচল্ততে কি প্ৰকৃতিয়ে আমাক জীয়াই ৰখা মানে যিটো অধিকাৰতটো আমাক প্ৰকৃতিয়ে দিছে। গতিকে প্ৰকৃতিত পোৱা সকলো বস্তুৱে আমাক মানে আমাৰ মানুহৰ বিভিন্ন বেমাৰ আজাৰ ঠিক কৰিব বাবে প্ৰকৃতিয়ে পোৱা মানে বিভিন্ন বস্তুবোৰ আমাৰ কাৰণে এ ভাল হয় মানে, সেইটো সঠিক।
এতিয়া মানে লখিমপুৰৰ মানুহ এজনে ধৰি লও সেইবিলাক সেই কৈছে নে বহুত মানুহৰ ভাল হৈছে মানে প্ৰমাণ পোৱা গৈছে ধৰি লওক ডক্তৰ এজনো তালেহে যাবলগীয়া আছে তেনেকুৱা হৈছে মানে।
হয় হয় এতিয়া হয় আমি বিজ্ঞান প্ৰযুক্তিৰ সময়ত মানে এনেকুৱা ধৰণৰ কিছুমান দৰৱ বা ঔষধসমূহ আমি কেতিয়া পেলাই দিব নোৱাৰো বা সেইখিনি আমি ভাল নহয় বুলি মানি ল'ব নোৱাৰো। কিছুমান ব বৰ্তমান আমাৰ বিশ্বত এনেও কিছুমান ঘ এনেকুৱা কিছুমান ঘট ঘটনা আছে যিবোৰ ঘটনা মানে বি এতিয়াও ঢুকি পোৱাকে নাই।
অৱ, সেইটয়ে ধৰি লওক এনেই পাইলছটো ধৰি লওক ভাল হৈছে। তে
হয় হয় এতিয়া কেঞ্চাৰৰ দৰে ডাঙৰ বেমাৰো আমাৰ বৰ্তমানৰ সেই বন ঔষধ ঔষধি এই লগাই পেলাই এইটো বনষধ ঔষধি কৰিটো ভাল হৈছে, কাৰণ বিজ্ঞানে কিন্তু আজিলৈকে সেই কেঞ্চাৰৰ ঔষধৰ কিন্তু দৰৱ কিন্তু কোনো ধৰণৰ বনাব পৰা নাই, সেইটো কথাটো চাবি।
উ'ম, সেইটোৱে।
এতিয়া চা তই আজি, উ'ম, ক?
এতিয়া কিছুমানে ধৰি লওক, এইবিলাক যিমান ধৰণৰ হোমিওঁ চিকিৎসা কৰিলে, কিবা এটা হেৰি কৰিলে ভাল হয়গে।
কিছুমানে মানে ডক্তৰ দৰবে সেইবিলাক মেডিচনেওঁ কামত নিদিয়েগে লাষ্টাত।
হয়। চা, আজিকালিতো এই বিজ্ঞানৰ বলতে যি ইন্টাৰনেট ব্যৱস্থা হৈছে। ইন্টাৰনেট ব্যৱস্থাৰ তই কথা কচোন? ই, এটা বহুত আশ্চৰ্য্যজনক কথা যে আমি আমাৰ, আমাৰ নিজৰ পৰা আমি থকা ঠাই পৰা হাজাৰ কিলোমিটাৰ আঁতৰত থকা যিখিনি মানুহ আছে। সেই হাজাৰ কিলোমিটাৰ আঁতৰত থকা মানুহৰ লগতো কিন্তু আজিকালি আমি মুখামুখি কথা পাতিব পাৰো।
নহয়, তেতিয়া মানে কিছু কিছুমানৰ ল'ৰা ছোৱালী ধৰ দূৰত থাকে। ওচৰত থকাৰ আগতে লাগে ধৰি লওক সদায় কথা পাতিলে দেখি থাকিলে। লে।
সেইটোৱে, বিজ্ঞানে সেইবোৰ কথা কৰিছে। কিন্তু এতিয়া আকৌ, বিজ্ঞানে আকৌ সেই কথাতে চাবি সম্পৰ্ক কিন্তু আমি বহুত মানে বিজ্ঞানে কিন্তু আমাক সম্পৰ্কবোৰ আঁতৰাই পেলাইছে।
সেইটোৱে পাইছো। অ'।
অ', মানে এইটোয়ে বিজ্ঞানে মানে আমাৰ কি? হয়, এতিয়া এই যিবোৰ এতিয়া আঁতৰত কোনোবা এজন লগৰ লৰা বা আঁতৰত যদি নিজৰ পুতেক থাকে। সেই সদায় কথা পাতি থাকে, সদায় ভিডিঅ' কলত দেখি থাকে। যাৰ জৰিয়তে মানে আঁতৰত থকা যেন অনুভৱ নহয়।
উ'ম। সেইটোৱে।
কিন্তু, সেই যে আ থকা যেন অনুভৱ নোহোৱাৰ বাবে কেতিয়া? কিন্তু উ'ম, কিন্তু সেই দূৰত থকা ল'ৰাটোকতো সোনকালে ঘৰলৈ আহিবলৈ মন নকৰে। বা হয়, নাই। আকৌ
অ', সেইটোৱে ভিডিঅ' কল কৰে কিবা কৰে। সেইটোবিলাকতে চলি যায়। আকৌ আগৰ দিনা ছাৰ ল'ৰাটো ক'ৰবাত থাকেগে। মাক বাপেকে এ মাহ- মাহ ধৰি খবৰে নাপায়। সেইটো কেনেকুৱা এটা মানে অ'।
দুখ লগা কথা।
দুখ লগা কথা আৰু ধৰি লওক মাকজনী সদায় ৰাতিপুৱা গধূলি সেইটোকে চিন্তা কৰি ধৰি লওঁক। অৱস্থাতটো বেয়া হৈ যায়গে ন। আজিকালি সেইটো নাই ধৰি লক ডেইলি খব -বৰ ডেইলি পাই।
সেইটোৱে আৰু আজিকালি কিবা এটা অসুখ অ অসুবিধা হলেওঁ মানে পতককৈ আহিব পাৰে। আগতে এতিয়া আমি যদি তোৰ এখন দেশৰ পৰা এখন দেশলৈ যদি যাবলৈ লাগে। হয়তো দুই মাহ, তিনিমাহ সময় লাগে কাৰণ গাড়ী গাড়ীয়ে গ'লেতো সিমান সময় লাগিবই। কিন্তু আজিকালি আমাৰ ৰেল পথেদি আমি ৰেলৰ জৰিয়তে বা বিমানৰ জৰিয়তে আকাশ মাৰ্গে আমি পালে। আমি কিন্তু সেই বিজ্ঞানৰ বৰতে যিবোৰ উমানৰ মেচিন ওলাইছে। সেই বিমানৰ জৰিয়তে কিন্তু পতককে গৈ পেলাই আমি ক'ৰবাত পাবগে পাৰো।
উ'ম।
এইবোৰ, সেইবোৰে আমাৰ বিজ্ঞানৰ অৱদান বৰ্তমান বুজিছা নাই।
উ'ম। সেইটোৱে।
কিন্তু বিজ্ঞানে আকৌ এটা বস্তু বহুত বেয়া কৰিছে। গম পাওঁ নে নাপা। বিজ্ঞানে কিন্তু এটা বস্তু বহুত বেয়া কৰিছে।
কি বেয়া কৰিছে?
এতিয়া চা বিজ্ঞানৰ ফলত যিবোৰ ডাঙৰ ডাঙৰ মেচিন আমি প্ৰতিষ্ঠা কৰিছো। সেই মেচিনৰ পৰা যিবোৰ দুৰ্গন্ধ ওলাইছে বা বেয়া বস্তু ওলাইছে সেই বস্তু বোৰেতু আমাৰ প্ৰকৃতিখনকো বহুত মানে অপকাৰ কৰিছে।
অপকাৰ কৰিছে বহুত অপকাৰ কৰিছে। এতিয়া চা ল'ৰা-ছোৱালী বিলাকে আজিকালি ফোন নহ'লে ভাত নাখায় কিবা নাখায় কিন্তু আগত দিনতো সেইবিলাক নাছিলেই, ল'ৰা ছোৱালী বিলাকো বহুত বেয়া আছে গেম চেম খেলা পা ধৰি
হয়টো এইটো এতিয়া মোবাইল এতিয়া আজিকালি মোবাইল ওলালে টিভি ওলালে। আমাৰ দিনত কিন্তু আমি ঘৰত সেই যিটো কিপেড মোবাইল আছিলে সেইটো দেউতাহঁতে ফোন কৰিবলৈ ব্যৱহাৰ কৰি থাকে আমি ভাত মানে নেখা মান মানে আমি ভাত খাই থাকোঁ নে কিবা এটা বস্তু চাই থাকিব লাগে বুলি আমি জন জনাই নাছিলোঁ। কিন্তু আজিকালি মানে মাক বুকে সেই কৰ্ম ব্যস্ত টা উজুহাত দেখুৱাই মানে ল'ৰাটো বা ছোৱালীজনক সেই মোবাইলটো দি পঠায়। হয়।
এ তই মই কিমান পথাৰত খেলিলো নদী নদী এতেয়া ধৰি লোৱা কিবা কিবি বনাই মেলি কিন্তু আজিকালি ল'ৰা ছোৱালী ওলাই যাব নে সেইবিলাক কৈ পেলাই ফোনটো চাই চাইটো ঘৰতেই থাকিব।
সেইটোৱে আজি আমি আমাৰ দিনত মই তই আমাৰ যিবোৰ ওচৰে পাজৰ লৰা ছোৱালী আছিলে সেইবোৰ সদায় আমি আবেলি খেলিবলৈ যাওঁ হয়তো এতিয়া যিমান সম সন্ধিয়াহে আমি ঘৰত পওঁৱে কিন্তু আজিকালি তই ল'ৰা ছোৱালী দেখিবি সেইটোৱে আমাৰ ভৰি অৱস্থা বেয়া হৈ যায় এতিয়া আমি ঘৰত শুবলৈ যাওঁ পি আমাৰ ভৰিত তলুৱাত মানে সেই বন বোৰৰ মানে ক'লা কলা মানে এ লাগিয়ে থাকে ছাহি গোটেই গাত ছাহি হয়গে।
সেইটোৱে।
আজিকালি ল'ৰা ছোৱালীবোৰক মাকে মানে ওলাই যাবলৈ নিদিয়ে মোৰ ল'ৰাটো বোকা লাগিব পানী লাগিব বেয়া হৈ যাব। সেই কথা মানে সেই ধাৰণা লৈ পেলাই মানুহ আজিকালি মোবাইল বা টিভি টো দি পেলাই ঘৰতে বহাই থৈ দিয়ে যাৰ ফলতো আজিকালি সৰু লৰা ছোৱালী চকুৰে নেদেখা হল দেখিবি সৰু লৰা ছোৱালী চশম লৈ ঘূৰি ফুৰিছে।
অ পুৰা ধৰি লোৱা হেৰি চচমা লৈ লৈ পাৱাৰ থকা চশমা থাকিবলগীয়া হৈছে।
সেইবোৰে এতিয়া স্বাস্থ্যৰ কিমান অৱনতি হৈছে বিজ্ঞানে যিমান ভাল কৰিছে সিমানে বেয়াও কৰিছে। এতিয়া তই চাবি আমাৰ ঘৰত, তহঁতৰ ঘৰত আছে নে নাই নাজানো আমাৰ ঘৰতো নাই ফ্ৰিজ, কিন্তু আমাৰ ঘৰত বৰ্তমানেও নাই মানে।
এতিয়া আমাৰ ঘৰতো নাইটো।
সেইটোৱে এতিয়া ফ্ৰিজত থোৱা যিবোৰ বস্তু
অ', সেইবোৰ, সেইবোৰ খাই ধৰি ল মানুহৰ বেমাৰহে হয় দুদিন তিনিদিনৰ ভিতৰত এটা বস্তু ধৰি লওক হেৰি কৰি ৰখাটো সটো কিমান পাহৰ কথা হ'ব লাগিব।
সেইটোয়ে, এতিয়া যিটো বস্তু আজিৰ পৰা দুই-তিনিদিনৰ আগতে বেয়া হ'ব লাগিছিলে, সেইটো আমি জোৰ-জব-জ দস্তি আৰু দশ দিন ৰাখি পেলাই সেইটো এ খাই থকাতটো আমাৰ পেটৰ বাবে বহুতো এটা ভয়ানক কথা। সেইটো কথা আমি মানুহে চিন্তা কৰিব লাগিব, সেইটো বিজ্ঞানৰ মানে বহুত বেয়া কথা। বে